হয় শুনিছানে তুমি মোক আহ হয় কিবা কৰি আছিলে নেকি
এনে বহি আছিলো তুমি
অ মইো এনেই বহি আছো বা মায়ে ভাত বনাবলৈ কৈছে মই নহওঁ বহি আছো তুমি আহ ভাত খা নাই
অ নাই নাই খোৱা নাই ৰবা তুমি খেলা
উম নাই নাই মায়ে গৈছে আৰুমা উ
অ অ দিয়া কোৱাচোন কিয়ব ফোন কৰিলা আজি ৰাতি মমান
অ হয় মানে আজি আমাৰ এই কাষৰ নদী এখনত মানে এ মই চাব মানে পাৰ হৈ আহিছিলো ৰ তাৰ কাষীৰেদি
হয়
মানে তাৰ প্ৰদূ্ষন তাতে জাবৰ জোঁথৰ নদীটোৰ সেইবিলাক দেখি পেলাই খুব বেয়া লাগি গ'ল আমাৰ আমি উ প্ৰ ফোনটো কি ধৰণে কমাব প বুলি তুমি ভবা
অ এতিয়া সভা প্ৰদূষণ টো আমি আহ অকল এজনে কৰিলে নহয় হ'ব আমি সকলো বিলাকে মানে চাব লাগিব কিন্তু এইটোও হয় দিয়া যে আমি এজন এজনকৈ সকলোবোৰ লগ হৈ পেলাই যদি আমি মানে দূৰ কৰিবলৈ বিচাৰোতে অকমান কিবা নহয় কিবা মানে সহায় হ'ব আৰু কাৰণ আহ প্ৰদূৰণটো যিহেতু আমি মানুহ বোৰে কৰি আছো কাৰণ প্ৰদূৰণ যিমান আছে ধৰা বায়ু প্ৰদূৰষণ ভূমি প্ৰদূৰ্ষণ আহ জলূ প্ৰদূৰ্ষণ অ গোটেইবিলাক আমি মানুহ বোৰে কৰি আছো এটা এটাকে আমি মানুহবোৰ সজ সতেজ হ'ব লাগিব দিয়াচোন এইটো কাৰণে ফাৰ্ষ
হয় হয় তুমি ঠিকেই কথা কৈছা আৰু প্ৰদূষণ বৰ্তমান বিশ্বৰ অন্যতম এটা ডাঙৰ সমস্যা বুলি মই ভাবো মানে হয়ো গৈছে দিয়াচোন আজিকালি যিহেতু যিধৰণে গোলকীয় উষ্ণতা বাঢ়িছে তাৰপিছত গছ গছনি কাটিছে তাৰ ফলত আহ মানে মানুহৰ তাৰ পাছত পশু পক্ষী আদি তাৰপাছত উদ্ভিদ আৰু সমগ্ৰ মানে পৰিৱেশ অ ক্ষতিগ্ৰস্ত হৈছে আৰু এইবিলাক যদি মানে এনেকৈ যদি হৈয়ে থাকে তেনেহ'লে আমাৰ ভৱিষ্যত কোনফালে যাব মই মানে ভাবিয়ৈ ভয় লাগি গৈছে
হয় তুমি ঠিকে কৈছা এতিয়ামি আমাৰ যোনবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে সেইবিলাক আমি বুজাব লাগে যে এনেদৰে কৰাটো বেয়া ন্তু আমি উলটাই চোন আমি ডাঙৰ বোৰে এইবিলাকে কৰি আছো আমি যতে পাও ততে লেতেৰা বস্তু পেলাও বা অ এতিয়া ধৰা আমাৰ আহ যোনটো অ আমি গাড়ী মটৰ কিমান ব্যৱহাৰ কৰ আজিকালি মানুহবোৰ এনেকুৱা হৈছে যে ওচৰৰ বজাৰত যাব লাগে লেও গাড়ীখন লৈ যাব বা এনেদৰে বাইক বা স্কুটি টো লৈ যাব এনেকুৱা নহয় হয় যদি তুমি দূৰত গৈছা তেতিয়া কথাটো বেলেগ কিন্তু য তুমি অ মানে ওচৰতে গৈছা য'ত তুমি খোজকাঢ় গ'লেও হয় তেন্তে তুমি তুমি এ অকনমান খোজ কাঢ়ি যোৱা কাৰণ তেতিয়া খোজ কঢ়িলে তোমাৰ স্বাস্থ্যয় তৰ কাৰণে ভাল হয় বা প্ৰদূষণো অকণমান ৰক্ষা পাৰে দিয়াচোন যিহেতু আমাৰ গাড়ী মটৰ পৰা ওলোৱা থোৱাতো বায়ু প্ৰদূষণ কৰে আৰু এইফালে হৰণৰ শব্দ শব্দ প্ৰদূ্ষন কৰি আহিছে ত' আমি যদি ইয়াক ভালদৰে চাবলৈ যাওঁ তেন্তে আমি অ মানুহবোৰে ফাৰ্ষ্ হওঁতে যাব লাগিব তেতিয়াহে আমি আহ মানে প্ৰদূষন বোৰ লাহে লাহে ৰক্ষা কৰিব পাৰিম আৰু
হয় তুমি ঠিকেই কৈছা আৰু প্ৰদূৰণ বুলি ক'লে মানে সকলো ধৰণৰ প্ৰদূৰণ ইয়াত আহিব যেনেকে ধৰা বায়ু প্ৰদূৰ্ষন মাটি প্ৰদূৰ্ষন পানী প্ৰদূৰ্ষন আৰু তুমি কোৱা আছিলা শব্দ প্ৰদূ্ষন শব্দ প্ৰদূষণে আমাৰ বহু ফালৰ পৰা আমাক ক্ষতিগ্ৰস্ত কৰিছে কাৰণ আজি কালি বিভিন্ন ধৰণৰ গাড়ী মটৰৰ উম শব্দ কল কাৰখানাৰ শব্দ আদি সকলোবোৰে আমাৰ পৰিৱেশত যিধৰণ শব্দ প্ৰদৰ্শন কৰিছে সেইবাবে আমাৰ উম বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পশু পক্ষী আৰু আৰু মানে বিভিন্ন ধৰণৰ ক'বলৈ গ'লে যে আজিকালি বিভিন্ন ধৰণৰ মানে বেয়া দেৱ আদিত আতচবাজিবোৰ উ ফুটাই তাৰ ফলত বহুখিনি চৰাই চিৰিইকটিৰ মৃত্যুমুখত পৰিছে আৰু আৰু সেনেকৈ মই পৰিৱেশত শব্দ প্ৰদূ্ষনো হৈছে লগতে বায়ু প্ৰদূ্ষনো হৈছে সেইবাবে আমি উম সকলো মানে মান উ তুমি কোৱাৰ নিচিনা ডাঙৰ খিনি আমি নিজে জানিব লাগিব তাৰ পিছতহে আমি সৰুখিনি বুজাব পাৰিম সেইবাবে আমি সকলোৱে ডাঙৰ খিনিয়ে জানিব লাগি
হয় তুমি ঠিকে কৈছা আৰু আমি এতিয়া ধৰা কিমান গছ গছনি কাটি আছো ন' গছ গছনি কাটাৰ ফলতে আমাৰ বিহুত মানে বিপদ হবলৈ ধৰিছে কাৰণ এতিয়া মানুহবিলাক মানে ইমানেই মানে জনসংখ্যা বাঢ়ি গৈছে দিনক দিনে প্ৰদূষণৰ এটা অন্যতম কাৰণে হৈছে জনসংখ্যা, এতিয়া মানে ইমানেই জনসংখ্যা বাঢ়ি গৈছে যে মানুহে থাকিবলৈ ঘৰ লাগে, থাকিবলৈ জোগা লাগে সেইবিলাকৰ কাৰণে বিভিন্ন মানুহে, মানে পাহাৰ অঞ্চলতো বাস কৰিব লৈছে আজিকালি দেখাই পোৱা। ত' সেই কাৰণে মানুহ বিলাকে কি কৰিছে গছ গছনিবোৰ কাটি আছে, যোনটো আমাৰ কাৰণে কিমান এটা মানে বিপদৰ মানে কথা, কাৰণ অ', আমি যিমানে এনেকা গছ গছ কাটি আছো আমাৰ অ', বায়ুত অক্সিজেনৰ মাত্ৰা কমি গৈছে।
অক্সাইডৰ মাত্ৰা বাঢ়ি গৈছে, যোনটো এজন ব্যক্তিৰ বাবে বহুত ক্ষতিকাৰক। ত', আমি এইটো ভাবিব লাগিব যে, আমি যদি আমাৰ কাৰ্বন ডাই অক্সাইদ আৰু অক্সিজেনৰ লেভেলটো বায়ুমণ্ডলত সমান ৰাখিব লাগে, তেন্তে আমি গছ ৰোপন কৰিব লাগে। অ', ধৰা আমি যদি আমি এজোপা গছ কিবা কাৰণত কাটিব লগা হৈছে, তেন্তে আমি আৰু আহ, চাৰি পাছজুপাকৈ গছ বন্ধ কৰিব লাগে। তুমি কি ভাবা এনে?
হয়। ঠিকেই কৈছে যে গছ গছনি কটাৰ তাৰ ফলত যি ধৰণৰ আমাৰ বায়ু প্ৰদূষণ হৈছে আৰু বনাঞ্চলত মানে বনাঞ্চল কাটি হাবি জংঘল কাটি আমি তাতে বাস কৰিবলৈ লৈছোঁ সেনেকে আমাৰ উম, বনাঞ্চল বিলাকৰ পৰা যি ধৰণে উম। অক্সিজেন গছবিলাকে দিছে। সেইবিলাক কমি গৈছে আৰু গছ কটাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ উম, ৰোগেও দেখা দিবলৈ ধৰিছে যেনে ধৰা চাহ প্ৰশ্বাসজনিত ৰোগেই হওঁক। তাৰপিছত হাঁফপানী হওঁক আৰু হৃদৃ পিণ্ডৰ মানে ৰোগী আদি। আজিকালি মানুহৰ দেহত বৃদ্ধি হ'বলৈ ধৰিছে। সেইবাবে আমি সকলো মানুহ খিনি আমি ডা মানে ডাড়ি বুলি কওঁ। আৰু উম, প্ৰদূষণ বুলি ক'লে আমি মাটি প্ৰদূষণ টো আমি চাব লাগিব আৰু মাটি প্ৰদূ্ষনো আমি মানুহখিনিয়ে কৰি আছোঁ। কাৰণ তুমি মানে তুমিও জানাই যে প্লাষ্টিক আমাৰ বাবে কিমান ক্ষতিকাৰক আৰু প্লাষ্টিক যে আমাৰ কেতিয়াও আমাৰ মাটিৰ লগত মিলি নাযায় বা কেজি পচি কেতিয়াও নাযায়। সেইবাবে আমি প্লাষ্টিক প্লাষ্টিক খিনি আমি কম ব্যৱহাৰ কৰিব লাগে। আৰু প্লাষ্টিকৰ ধৰ বিভিন্ন ধৰণৰ আজিকালি যেনে কাগজৰ মোনাই হওঁক। তাৰপাছত কাপোৰে বনাই হওঁক। সেইবিলাক ধৰণে আমি ব্যৱহাৰ কৰিলে। ভাল আৰু হয়, নহয় বাৰু?
কিয়, বৰ্তমান আ, প্লাষ্টিকটো আ, প্ৰদূ আৰু এটা অন্যতম কাৰণ, কাৰণ আ, প্লাষ্টিক আ, আমাৰ কৈ অ', ক'ব গ'লে মাটিত অ', গেলি নাযায়, যোনবিলাক তে সেইটো প্লাষ্টিক টো, মানে বছৰ, বছৰ ধৰি যিমান থাকে মাটিত সেনেকৈ থাকি যায়, আৰু লগতে প্লাষ্টিকটো য জ্বলাবও আমাৰ কাৰণে বেয়া, কাৰণ প্লাষ্টিক জ্বলালে মান-মানে বায়ু প্ৰদূষন হৈ আছে। ত' আমি যিমান পাৰোঁ, প্লাষ্টিক ব্যৱহাৰ কৰা এৰিবই লাগে কাৰণ, সেইটো যিহেতু আমাক ক্ষতি কৰি আছে, আৰু লগতে তুমিতো জানাই যে, আজিকালি কি হৈছে? বিভিন্ন অ', নদী বা কিবাহৰৰ ওচৰত এনেকুৱা ধৰণৰ আ, ওচৰত কল কাৰখানা মানে বনোৱা হয়, ত' কল কাৰখাৰ পৰা ওলোৱা যোনবিলাক অ মানে অ মানে অ বৰ্জিত পদাৰ্থ থাকে বা অলাগতীয়াল পদাৰ্থ থাকে এ আ সেইবিলাক আমাৰ গোটেইবোৰ এ মানে নদীত পেলাই দিয়া হয়, সেইবা আমাৰ জ জ প্ৰদূষণো হৈ আছে ত আমি যদি আমি বিছ বিচাৰো যে আমাৰ এখন অ ভাল সমাজ হব লাগে আমি আহ ভালদৰে সু স্বাস্থৱান হৈ থাকিব লাগে তেন্তে আমি যিমান পাৰো মানে আমাৰ অ চাৰিও ফালৰ প্ৰদূষণটো দূৰ কৰিব লাগে আমি কাৰণ আহ মানুহ যিহেতু জীৱ শ্ৰেষ্ঠ প্ৰাণী বুলি কোৱা হয়, ত আমি মানুহে বিচৰা মানে বহুত কামে আছে যোনবিলাক আ আমি মানে ভাবি থাকো কিন্তু আমি কৰিব নোৱাৰো, ত' আমি যদি এ সকলো এনেদৰে একগোট হৈ একগোট হৈ পেলাই আমি কাম কাজবোৰ কৰিবলৈ লওঁ তেন্তে মই ভাবো যে এ এদিন নহয় এদিন আমাৰ মানে আ আপ যিমান প্ৰদূষণটো আছে সেইটো অকমান হলেও দূৰ হব।
হয় হয় তুমি ঠিকেই কথা কৈছা, আৰু পৰিৱেশ যিহেতু আমাৰ জীৱনৰ এক অমূল্য অংশ বা অংগ বুলি মই কম কাৰণ পৰিৱেশ বাবেইটো আমি আছোঁ আৰু পৰিৱেশ নাথাকিলেটো আমি জীয়াই থাকিব নোৱাৰিম, সেইবাবে পৰিৱেশটোক চাচ চিকুণ আৰু পৰিষ্কাৰক ৰখাটো আমাৰে দায়িত্ব আৰু উম তুমি কোৱা দৰে কল কাৰ খানাৰ পানীয়ে জলজ স মানে জলজ সেইটো আমাৰ উ উ প্ৰদূষণ কৰিছে মই আৰু তা এতিয়াও কৰিব যে জলজ উম মানে নদীত আদি সকলোবোৰ লেতেৰা কৰোতে তাতে আমাৰ যিবোৰ জলজ প্ৰাণী আছে যেনে ধৰে মাছেই হওঁক তাৰ পিছত কাছৈ হওঁক আদি সকলোবোৰ উ বিপদৰ মুখত পৰিছে আৰু বহুখিনি ক্ষেত্ৰত কবলৈ গ'লে মৃত্যুমুখতো পৰিছে সেইবাবে আমাৰ আমি সকলোৱে ইয়াৰ পৰা আমি দায়িত্ববোধ কৰিব লাগে। যে আমি সকলোকে জীয়াই ৰাখিব লাগে। সেইবাবে আমি সকলো ধৰণৰ প্ৰদূষণ বিলাক আমি ৰোধ কৰিব লাগে আৰু মাটি প্ৰদূষণতটো ক'বলৈ গ'লে কৃষকসকলৰ বহুত ধৰণৰ হাত আছে কাৰণ তেওঁলোকে আজিকালি বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰে মানে, সাৰ ব্যৱহাৰ কৰে। সেইাবেও অলপমান মাত গুণাগুণটো নষ্ট হৈছে বুলি মই ভাবো।
হয় হয়। তুমি ঠিকে কৈছা আমি এনেদৰে মই ভাবো যে আমি এনেদৰে বৰষুনটো আহ জীৱন পাৰ ৰোধ কৰি থাকিব লাগে দিয়াচোন।
উ হয় হয় আৰু মানে ময়ো এয়ে আশা কৰিছো যে প্ৰদূষণমুক্ত পৰিৱেশে সুস্থ আৰু সুখী জীৱনৰ আধাৰ সেইবাবে আমি সকলোৱে মানে পৰিৱেশটো আমি চাফ চিকুণকৈ ৰাখো, আমিও উম। তুমি চাফ চিকুণকে ৰাখিবা তোমাৰ কাষৰ জেগাখিনি, মইও ৰাখিম হয় নহয়।
দিয়াৰ পিছে আজি এইখিনিতে সামৰণি মাৰিছো।
শুনিছাঁ।
অ', হয় হয় কোৱা এতিয়া এতিয়া শুনিছো।
অ', অ', ঠিক আছে দিয়া নহ'লে আজি ৰাখিছো ইয়াতে পিছলৈকে আৰু এনেৰে কথা পাতি থাকিম।
হয় হয় দিয়া ৰাখিছো আজি এইখিনিতে বাৰু।
এতিয়া